হেল্ল' কি কৰি আছ?
এনেই আছো, তুমি?
এয়া মই এনেই বহি আছো আৰু ভাত পানী খালি? এ ক'ত যাবি তই গৰমডাল দেখিছ এই দেখোন বা আজি গৰম
হয় নেকি গৰম দিছে নেকি?
গৰম, তাতেলে কি ঠাণ্ডা
এ বৰফ পৰিছে বৰফ পৰিছে কেিব
বা বৰফ বাৰু বগাই কলা না থাকে এইটো বেলেগ কথা
ক'বৰ
উম তাকে গম পাইছো দে কি বোৰৰ হ'ব কথাছে হেৰি শুন না? এইবোলে এইটো যে, ভাত পানী কিহেদি খালি পিছে?
এই ভাত পানী খোৱাই নাই, বনোৱাই নাই।
এ তই যে সেইনাখন মাংস ৰেচিপি এটা যে খুৱাইছিল, সটো কেনে বনাইছিল ক না চিপিটো?
অ সেইটো মই তোৰ মোবাইলত চাই পেলাইহে বনাইছিলো।
অ অহ।
মটে, হা হা?
মোবাইলত চায় বনাই ছিলি মানে লিংকটো পথাবিচোন, বহুত ধুনীয়া লাগিছিলে খায়, বুছ
ভাল লাগিছিলে নেকি? মই আকৌ ভাবিছো বেয়া হৈছে নেকি, একো নকলো
পিকনিকত খোৱাবিনে?
মই ইমান ভালকে নাজানো নহয় বনাব
অ হ'ব দে, আৰু মই খুৱাম বাৰু দে তাক, ৰেচিপি মইও বনাব মানে জানো কম বাৰু দিয়ক, এইবাৰ মোৰ ৰেচেপি সটো
অ মই এবাৰ মই খুৱাইছিলো নহয়, এইবাৰ তুমি খুৱাবা। আৰু হেৰি, এইটো কি কয় এইবাৰ এই তুমি যে যাবা যে মাছৰ জোল, আৰু ডিমৰ হেৰি বনাইছা কিবা মনত আছে, তোমাৰ আকৌ ঘৰত যে, সেইটো বনাবানা সেই সেইটো ধুনীয়া হৈছে মানে গ্ৰেভি গ্ৰেভি দি যে, ধুনীয়াকে বনাইছিলা যে খাই কি ভাল লাগিছিলে, জোল নহ'লেও হৈ তে ', তেনেকে কি বনাবা?
অ ', বনাম দিয়া- বনাম দিয়া বনাম দে, মই মাংস বনাম দে চিকেনটো বনাম।
তেনে এইবাৰ ক'ত যাবা? ক'ত যাবা?
এইবাৰ হেৰিয়াত যাম এইটো যে বেচিৰা চাইডে যাম, বেচিৰা ঘাট বুলি কয় যে তাত যাম।
অ', পাৰি কিন্তু দেই। কিন্তু কোন -কোন যাব এতিয়া?
কোন -কোন মানে আমি যাম দেই পোৱালি উলিয়াম
পোৱালি মই চাম ৰ পোৱালি তেনেকে, আজিকালি এই গৰমত নোলাই কোনো নাযাওঁ বুলি কয়।
ধৰ মানে হেৰি খোৱা নিবিচাৰিবি হা মানে সুৰাপান -চোৰাপন কৰা নিবিচাৰিবি আৰু ধৰ নৰ্মেলি যাম নৰ্মেলি আহিম মানে, আৰু বুজিলি মইয়ো তেনেকা ভাল পোৱালী নিব নোৱাৰো মানে মানে তেনেকে ভাল লাগে। চবৰে নালাগে ন, কেতিয়াবা মানে ধৰ সেখন যে অলপ বেয়া টাইপৰ মানে সেইকাৰণে, যোনকন যাম আকৌ এনেই এনেই কাজিয়া কৰিব কোৱাচোন বাৰু
এই যে, টেঙা -চেঙাও কিবা কিবি লৈ যাম।
অ পাৰি ন, আমটেঙা এতিয়াতো আম টেঙা আছেই ন।
কিন্তু আকৌ যদি বেমাৰ হয় গোটেইখনৰ য়ে
এই নহয় দে লৈ লবি, আমটেঙা মই কলপাত চলপাত কাটি লৈ যাম, ফাৰ্ষ্ট আমটেঙা চামটেঙা খাই ল'ম, পুৰা জলকীয়া চলকীয়া মোহাৰি পিছত আমি ভাত খাম দে ন।
অ পাৰি, বাৰু হ'লেও চবকে
অকণ ৰেচিপিটোত
হ'ব মই মোবাইলত আছে বাৰু, লিংকটো দি দিম।
নে কি বইল খাম বুলিচ নেকি নে বইল মা মাংস খাওঁ নহ'লে বইল, বইল ৰেচিপি বনাওঁ নে নে মছলা দি খাবি, পুৰা একদম কাৰা মছলা।
কাৰা মচলা এই গেলা গৰমত খালে কি অৱস্থা হব?
মই এতিয়া যি কৰা আৰু তৰ
নালাগে পাত পাতলাকে বনোৱা আহ মানে ইমান বেছি জ্বলা নিদিবা যাতে মানে চবে খাব পাৰে।
অ অ জ্বলা মানে ধৰ জ্বলাটো মানে কি দিম আমি জানো জালুকটো দিম বুইছ, স্পাইচেছ জালকটো ভাজি দিম? ভাজি পেলাই মানে গুৰি কৰি পেলাই দিম। তাৰপিছত তোৰ এনেকৈ ধৰ নহৰু চৰুবিলাক থাকিবই নহৰু আদা আদাটো মৰ সৰকৈ দিব লাগিব চেণ্টৰ কাৰণে তাৰিছ ধুনীয়া পাত চনিয় পাত ছটিয়াই স্প্ৰিংকল কৰি দিম পুৰা একদম মজা লাগিব খাই হয় বুজছ। মাংসটো ফাৰ্ষ্ট ভাল ভালকে ধুই ল'ব লাগিব।
মা তাতো পানী আছে নহয় ন?
তাৰ পানী তেনেকে নলব বুইছ ঘৰতে ধুই নিম বুলি ভাবছো মই মানে।
অ ঘৰতে ধ ঘৰতে ধুনটো ভাল আৰু পানী খোৱা পানীটো ঘৰৰ পৰাই লৈ যাম।
আৰু হেৰি কৰিম বুলি ভাবিছোঁ যে। পোলাও বনাম বুলিভাবিছোঁ বুজিছঁ,
অনু ভাত নবনাও?
ভাত নবনাও সেইটো কছো পোলাও যোগাৰ কৰো পোলাও বইল মাং খাইওঁ নহ'লে।
অ পাৰি কিন্তু। দেই আৰু ফিজৰ পানী চানী তাৰ পিছত হেৰি এইটো কি
উম উম অ এইবিলাক ল অ আকৌ টেঙা খৈ এইবিলাক চব খালি দিগদাৰ হ'ব নহয়,
অ টেঙা নাখাওঁতে তেন দে স্প্ৰাইট লৈ যাম।
অ স্প্ৰাইট লৈ যাম অ চিপচ চিপ লৈ যাম এনেকে ভাঙি কৰি খান্ দে ন পিয়াজ চিয়াজ কুটি নেমচেমু চেপি আকৌ মইতো সেৰিয়াৰ কাৰণে এটা ফোন কৰিছিলোঁ এইটো যে, হেৰি কৰিম বুলি ভাবিছিলো আৰু মানে এটা অভিযান এটা চলাই আ ৰখুৰাম মুুক্ত অভিযান
কিহত কিহৰ অভিযান?
সুৰামুক্ত অভিযান এইবিলাক যে মদ ভাং এইবিলাক যে খাই যে এইবিলাক আমি মানে বন্ধ কৰাম বুলি ভাবিছো এখন আমি প্ৰটেষ্ট কৰিম বুলি ভাবিছোঁ।
অ পাৰি কিন্তু কি হ'ব জানো আমি
হ'ব এতিয়া মানে চা এটা লাইফ কাৰণে এতিয়া বেলেগ এটা লাইফ এনেই হেৰাই গৈছে হয় নাই? ধনিজ কচোন এতিয়া ধৰ গাড়ী এখন চলাই পেলাই যদি তই এই আমাৰ এইফালেই হৈছিলে এক্সিডেণ্ট এটা ল'ৰাটোৱে গাড়ী খাই গাড়ী চলাই আহিছিলে মানে। কাৰ চলাইছিলে খাই বৈ, তাৰপিছত মানুহ মাৰি দিলে মানুহটো এতিয়া হস্পিতেলত আছে নহয় ঘিউ চিউ ওলাই গল মানে মূৰৰ পা। সি পৰিয়ালটো চলাই আছে লে তাক পিছফালে মাৰি চোঁচৰাই দিলে বোলে মাৰি চোঁচৰাই গৈ আছে বোলে সেইকাৰণে ভাবিছোঁ মানে এইবিলাক বুইছ নে?
কিন্তু সেইটো হয় বাৰু কিন্তু এতিয়া বহুত মানি সেইটো হ'লে দোকান চোকান বন্ধ কৰিব লাগিব মানে
এতিয়া চৰকাৰক এইটো দৰ্খাস্ত কৰিম যে আমাৰ আগতে ওঠৰ বছৰ আছিলে এতিয়া আমি বাইছ তেইছ বছৰ দিম ।
অ হ ডাঙৰ অলপ
অকণ ডাঙৰ লৈ দিম কাৰণ ডাঙৰবিলাকেতো অলপ হেৰি কৰে এতিয়া মানে সৰু মেইন কে এই সৰু সৰু পোৱালিবিলাকে খাব লৈছে বুজিছেনে?
সেয়ে সৰু সৰু পোৱালি য়ে খাই কাৰণে তো
তোৰ অকৌ নেট টো চ্লমাৰিছে দেই- অকমান ভাল জেগাত আহিবিচোন অ অ শুনিম ।
এই নেটৱৰ্ক কিবা বেয়া হৈ যায় আৰু মাজে মাজে কি হয় বা
তাকে হেৰি এইটো কি তাকে ভাবিছোঁ এতিয়া কি কৰিম বুলি ভাবিছ তই সোমাবি নে কি?
সোমোৱত প্ৰব্লেম নাই সোমাই যাম বাৰু তহত আচয়ে নহয় কোনো কথা নাই
হয় নি? অ অ সেইটোৱেই এতিয়া মানে ধৰ মানুহৰ বহুত এক্সিডেণ্ট হৈছে আৰু আমি ধৰ এতিয়া গাড়ীবিলাকৰ স্পীড লিমিট এটা বান্ধি দিবলৈ দিম আমি এনেকা এনেকুৱা ৰাস্তাবিলাকত।হাইৱেত বলেগ কথা বাট এনেুৱা ৰাস্তাত আমি ধৰো মেক্সিাম ফৰ্টি থাৰ্টি তাৰ ওপৰত যদি কিবা হয়। চালান
অ পাৰি তেন্তে অ কহ ।
এইটো যে বহুত স্পিডত চলাব লৈছে জোখত কে বুজিছ নাই ।
এই কিছুমান যে এনেকুৱা ৰাস্তা জোন পুৰা মানে খালী ৰাস্তা ন সেইখিনি। মোক যে ক'বই নালাগে তোৰ ওঠৰ ষোল্ল বছৰ। ওচৰ পালে কিমান স্পীড নিম।
অ এতিয়া কিছুমানৰ লাইচেঞ্চ নোৱাকে চলাই থাকিলে ত, নিজে ভাল হা এটা তাৰ জীৱনটো ত, হেৰালে হেৰালে এই লোকৰ জীৱনটো হেৰুৱাই থৈ যায় যে সেইটো মোৰ পছন্দ নাই।
সেইটোৱেই
সিহঁতে স্পীডত চলাই চলাই আকৌ অ সুৰাপানো কৰি লয় তাৰ পিছত মানুহ এজনৰ লাইফ। লাইফটো ধ্বংস কৰি দিয়ে বুজিছনে।
সিহঁতেও গুচি যায়েই, লগতে বেলেগৰ যে এনেই লাইফটো ধ্বংস কৰে। তাকে কৰা যায় কিন্তু।
ত কি কৰিম বুলি ভাবিছ এতিয়াৰ ষ্টাৰ্টিং মানে আমি ধৰ পোৱালি ছোৱালী গোটাই আছোঁ এতিয়া হৈছেগৈ আমাৰ ধৰ। আঠশ মান পোৱালি হৈছেগে। এতিয়া আৰু কেইটামান এহেজাৰ মান পোৱালি লগত নিব লৈ যাব পাৰিম পাৰিম আৰু গোটেইগিটা। কাৰণতে যিমান পোৱালি আমাৰ সিমান ভাল। তও কেইটামান যদি লগৰ চগৰ পৰা গোটাই দিবিচোন।
হ'ব বাৰু মোৰ আছে তেনেকে লগৰ ফ্ৰেণ্ডও কৈছে কৰিম বুলি। মানে আগতেও মই কথা পাতিছিলো ন এবাৰ। কেলে কতুবাত লৈ গৈছে এইবাৰ । কিবা এটা কৰো আহা বুলি বিশেষ কে কৈছে অ হব। কিন্তু মানে আমি এতিয়া কম পোৱালি হলেও। কোন হয় ত কি কৰিম নো আৰু আমাক ইমান গুৰুত্ব
অ গম পাইছো। ঠিক আছে ।
কি চৰকাৰক প্ৰথমে হেৰি কৰিবানে?
চৰকাৰ মানে প্ৰথমে দখাস্ত। ত দিম কাৰণ দৰ্খাস্ত দিলে ফাৰ্ষ্ট আমি হেৰিয়াত দিম ডিষ্টি কৰ্টত দিম দৰ্খাস্ত খন ত ডি কৰ্টৰ পৰা আমি ওপৰলৈ বঢ়াব দিম আৰু । কাৰণ এতিয়া আমি এতিয়া চবতে ৰিস্ক। এই কাজিৰঙা যেনেকে স্পীড লিমিটাৰ লগোৱা আছে আমাৰ ইয়াতো স্পীড লিমিটাৰ হব দিম।
অ কাজিৰঙাৰ নিচিনা যদি
অ, কাৰণ তাত জন্তুক যদি ইমান খিনি প্ৰটেক্টচন দিব পাৰিছে, ‌‌ আমাৰ মানুহক কিয় দিব নোৱাৰে? আৰু মানুহৰ কি লাইফৰ ভেলু নাই নিকি? আমি চৰকাৰক সেইটোৱে দৰ্শাস্ত দিওঁ বুজিছনে? কাৰণ আমাৰ মানুহবিলাকোতো‌, অঁ সেইটোৱে, জন্তুৰ প্ৰতি কৰিছে যদি আমাৰ মানুহৰ কাৰণেও কৰিব লাগে। কাৰণ মানুহৰ মূল্য আছে ন এতিয়া।
সেইটোতো এতিয়া মানে এনেকুৱা হৈ গৈছে এতিয়া মানে জন্তুবোৰ হে বেছি মূল্য।
অ'‌ গম পাইছো। মানুহৰ মানে মূল্য নোহোৱা হৈ গৈছে।
সেইটোৱেই তো‌।
সৰু সৰু পোৱালিবিলাক যে মাৰি পেলায় থৈ গুচি যায় যে গম পাইছ এইবীলাক আৰু এতিয়াতো দেখছোঁয়ে ৰে'প কেছ‌ বিলাক।‌ কিমান হৈ আছে, ‌সৰু সৰু পোৱালি ৰে'প কেছ হৈ আছে এইবিলাক প্ৰ'টেষ্ট কৰিব লাগে আৰু বুজিছনে, কাৰণ আমি আমাৰ যুৱ প্ৰজন্মই যদি নকৰে, ‌ এতিয়া কোনে কৰিব কওঁকচোন?
সেইটোৱেই তো‌।
নাই আৰু এতিয়া এতিয়া ধৰ নকওঁ আৰু এইবিলাক বেলেগ কথা হৈ যায় এইবিলাক বেলেগ কথা হৈ যায় কিন্তু মানে, এইবিলাক‌ আমি ৰখাব লাগে আৰু যিমান পাৰোঁ‌ ছোৱালী বিলাকক প্ৰটেকছন দিব লাগে আৰু
সেইটো হয় কিন্তু বেছি ভাগ জানয়ে দেখোন কোনে কিমান কেনেকৈ মানে চৰকাৰও গুৰুত্ব নিদিয়ে নহ সেইকাৰণে বেছি চল পায়, আমাৰ চৰকাৰে, আমাৰ চৰকাৰে যদি অকমান যদি বেছি দেখুৱাই তেতিয়া ইমানখিনি নহয় কিন্তু।
চৰকাৰ কথা নকওঁ এতিয়া কিন্তু মানে নিজৰ অঁ এতিয়া নিজে আমি এটা এটা হেৰি কৰিব দিব লাগিব গম পাইছ নে? যে নিজেই যদি আমি তেনেকুৱা কৰোঁ এতিয়া ৰে'প কেছ টো যে হেৰি পাবই ন, ৰে'প‌ কেছ কিমান হৈ আছে দেখিছয়ে। এতিয়া মওঁ ভাবোঁ মানে আমি যদি, যিমান খিনি পাৰো সহায় কৰিব লাগে এতিয়া যদি কোনোবা ৰাস্তায়েদি ছোৱালী এজনী গৈ আছে। আমি সেই ছোৱালীজনীক আগবঢ়াই থৈ আহিব লাগে, মই সেইটোৱে বিচাৰোঁ মানে বুজিছ, তেনেকে আমি আগবঢ়াই থৈ, তেনেকে যে সাহস পায় যে কোনো ছোৱালীয়ে ৰাতি টিউছনৰ পৰা আহোঁতে ভয় খাবলগীয়া নহয়।‌
সেইটোৱে, পাৰি কিন্তু তেনেকে কৰিবলৈ।
কাৰণ আমাৰ তেনেকে দল এটা উলিয়াই লম বুলি ভাবিছোঁ। কাৰণ যেনেকে এতিয়া বাৰু, আছে বহুত দল। আমি উলিয়াম। উলিয়াইছোঁ।
পাৰি তেন্তে, আৰু হেৰি এনেকুৱা মানে এনেকুৱা মানে জেগাত থাকিব লাগে য'ত মানে ছোৱালীবোৰ বেছি অহা যোৱা কৰা ভাল।
অঁ অঁ গম পাইছোঁ মেইন ৰোডত বাৰু ইমান টেনছন নাই বাৰু যি দেখিছোঁ। তেনেকে মানে এতিয়াঁ গাৱলীৱা ৰাস্তাবিলাক দেখিছন মানে জংঘল ছংঘল বিলাক বেছি থাকে। তত সেইবিলাক ভয় গম পাইছ নে আৰু সৰু সৰু ছ পোৱালবিলাকক মই মতে কওঁ ক'ব বিচাৰোঁ যে গাৰ্জেনবিলাকৰ লগত যাব লাগে কাৰণ এৰি দিব নালাগে ইমান বছৰ সৰুতে হয় নাই কচোন?
আৰু সেই গ গাৰ্জেনও দেখা নাই আজিকালি এৰি দিয়ে ন। পোৱালি কি হয় ক'ত?
অ আৰু এতিয়া ধৰক সৰু সৰু কল এতিয়া স্কুটিবিলাকিবাগে গড়ী বিলাক দিবালাগে হয় নাই এই গাড়ী বিলাকত বেছিকে হয় গম পাইছ নাই
এইটোৱেইটো।
এতিয়া বহাই লৈ গুছি যায় সৰু পোৱালি টো কি বুজি পাবচোন চকলেটৰ ধানদা দিন। দিয়ে এইবিলাকে আৰু কি কবি স্কুলৰ ওচৰত আমি মেইনক কেচ আমি ধৰক এনেকুৱা এটা হেৰি বনাম আমি পুলিচ নহওঁ কিন্তু আমি কিন্তু আমি মানে ইমান এটা আমাৰ পাৱাৰ এটা ল'ম যে, ডিচিপা আমি যাতে, পোৱালী বিলাকক ৰক্ষা কৰিব নোৱাৰিম আমি স্কুলে স্কুলে সকুলোৱে বহি থাকিম বুইছ নে স্কুলে স্কুলে আমাৰ এটা টিম টিম বঢহাই দিম।
পাৰি তেনেকে।
অ তেনেকে আমি বহাই দিব লাগিছো অ অ তেতিয়া ভয়টো কমিব আহ আমাৰ ইমানো মানে তাৰ হেৰি লাগে আহ সেইবিলাক বন্ধ কৰি দিব লাগে সেইফালে যতে আদাচাদা মাৰি থাকে বেয়া বস্তু খাই এইবিলাকক ধুনীয়াকে মাৰি প পঠাই দিব লাগে। বুছিনে আমাক ইমানটো পাৱাৰ লাগে । সেইটো আমি বিচাৰিম
এ সেই তেন্তে এপ্লিকেশন এখন লিখ দশাস্ত
অ মই এপ্লিকেশন লিখিম বাৰু ৰিপৰ্ট এখন লিখিম । ধুনীয়াকে ৰিপৰ্ট খন লিখি আমি জমা দিম । আৰু আমাক মূল্য আমাক মানে নিয়াই লাগিব বুজিছ নাই । আমাক নিয়াই লাগিব খালি আমি বিলাক একো নাজানো আমাক বাছ নিয়াই লাগে অ অ গোটাই দিবি তেন্তে তই যিমান পাৰ যিমান ছোৱালী যি পাৰলৈ ৰা পাৰ তই লাগিলে হিজৰা পাৰ যি পাৰ চব গোটা
ঠিক আছে বাৰু মানুহ হৈ যাব দে গোট গোটোৱা হৈ যাব খালি মানে এইবিলাক মানে বন্ধ কৰিব পালে হল আৰু ভালকে
কোনো লিডাৰ নাই কোনো সমান চব সমান খালি আমাক লিডাৰ এটা লাগে। লিডাৰ নালাগে চৰি আমাক চব সমান লাগে । পোৱালি লাগে খালী যিমান পাৰো পোৱালি দিবি অ দে বাৰু অ অ হ'ব হ'ব ও‌ ও দে দে বাৰু দে মই কৈ দিম বাৰু দে তাকে অ দে ৰাখিছো ।